হেল্ল'।
অ', কি কৰিছ?
আছো ডিউটিত, কি কৰিবি আৰু, তই কি কৰিছ?
ময়ো আছো এনেই অলপ, বাহিৰলৈ ওলাই আহিছো, বতাহ খাবলে।
বাহ, বাহিৰলৈ বতাহ খাবলৈ ওলাই আহিছা।
বহুত গৰম অ', বহুত গৰম, নাইট ডিউটি আছে আজি।
অ', নাইট আছে হ'লেওঁ ভাল দে নাইটটো এটলিষ্ট এচিৰ ভিতৰত সোমাই থাকিব পাৰ আৰু।
উম, সেইটো ভাল বাৰু, নাইটত অ' এনে বহুত গৰম না।
অ', নহলে ৰুমডালৰ ভিতৰত সোমাই, সোমাই, সোমাই, সোমাই বহুত গৰম লাগে দেই।
বহুত গৰম বহুত গৰম, এতিয়াতো সেই আজি মানে আছো মই হস্পিতেলতে আছো, এই কাৰণে গৰমৰ কাৰণে অকনমান বহুত ঠাণ্ডাৰ ভিতৰত, অলপমান ওলাই আহিছো বাহিৰত।
মই হস্পিতেলতে আছো, মই এই হেৰি কৰিলো, আজি কিমান দিন মূৰত গৈ ৰেজিষ্ট্ৰচন খন কৰি আনিলো আৰু দেই।
হ'লনে তোৰ ৰেজিষ্ট্ৰেশচন?
হ'ল, হ'ল, হ'ল, হ'ল, হ'ল।
তোমাৰ, এন আৰ টি এছ অৰ' কাৰ্ডখন ওলালে?
ওলালে। মই ওলোৱাই নাছিলো জান, মোৰ এতিয়া এন আৰ টি এছ কাৰ্ড ওলাওঁতে ওলাওঁতে, মোৰ এন আৰ টি এছ কাৰ্ড এক্সপাইৰিয়ে হৈ গ'ল।
চাবি আৰু সেইখনো ৰিনিও কৰিব, ঐ এন আৰ টি এছ খন ৰিনিয়ো কৰিব লাগে নেকি?
লাগে লাগে এন আৰ ডি এছ খন, এই তাত লিখা থাকে নহয়, ভেলিড তিল কিমান থাকে তোৰ ভেলিড তিল যিমানৰ লগত থাকে, মোৰ এতিয়া জুলাই তোৰ, টু থাউজেনড টুৱেণ্টি ছিক্স জুলাইলৈ আছে। ত' মই আগষ্টত কৰিব লাগিব, ৰিনিউ।
জুনত আনিছো তাত
অ', উম অ', নালাগে ৰিনিউত যাব নালাগে নহয়। তই হেৰি অনলাইনে কৰিলে হ'ল ৰিনিউ।
এইটো যে হেৰি এন ডি এছৰ ৱেবচাইট টোত ন।
উম অ'। তাতে গৈ অনলাইনে কৰিলে হ'ল, ৰিনিউৰ কাৰণে তাতে যাব নালাগে, মই আজি সুধি থৈ আহিছো সেইকাৰণে।
ভালে কৰিছ, মোৰতো চাগে, মোৰখন আজি চাব লাগিব ৰ ওলাইছিলো যে। উম।
অ', কাৰ্ড খনৰ কাৰণে খালি হেৰি কৰিব লাগিব, কাৰ্ড খন আৰু পিছত চাগে অ', ক'ত দুই তিনি বছৰ মান পিছত আহিব চাগে, এক বছৰ মান পিছত আহিব চাগে।
তিনি মাহৰ পিছত আহে অ' আজিকালি। উম, বেছি হেৰি নালাগে।
দে, তেতিয়াহ'লে তিনিমাহৰ পিছত আহিলে, তেতিয়াহ'লে তেতিয়া কৰি ল'ব লাগিব আৰু। ওলাই যা তাতে সোমাওঁতে, যাওঁতে সোমাই যাব লাগিব আৰু। তেতিয়া মই চাই ল চাই দিব পাৰিম আৰু, যদি হে, কিন্তু অ' চাইন লাগে সিহঁতে চাইন লয়। এন আৰ ডি এছখন হেৰি কৰিলে, অ' অ' নহয় কাৰ্ডখন কাৰ্ডখন লোৱাৰ টাইমত চাইন লয় সিহঁতি বহী এখনত।
অ'।
ৰেজিষ্ট্ৰেশচন নাম্বাৰ লিখিব লাগে, কাৰ্ড খন সেনেকে সিহঁতি হেৰি কৰে। দিয়াৰ আগতে চহী খন লৈ লয়। সেইকাৰণে বেলেগে আনিব নোৱাৰে কাৰ্ডখন।
এপ্লাই কৰি পেলাই গৈ তই পিছত গৈ পেলাই ধৰ চাইনটো কৰি পেলাই লৈ আহিলি।
অ', অ' সেইটোয়ে কৰিব লাগিব, নহয় মানে কি মোৰ এইতো এতিয়া মোৰ ৰাস্তাতে পৰে ন, মই যাওঁতে লৈ আহিব পাৰো। কিন্তু নহয় চহী কৰিব চহী কৰিব লাগে। নহ'লে মই গ'লে হেৰি কৰি ল'ম। তোৰ তহঁতৰটো হেৰি ক'ৰ অ', মোৰ ওচৰত টো হয়। মই যাওঁতে, মই এতিয়া এলাহতহে মই যোৱা নাই ইমান দিনে ৰেজিষ্ট্ৰেশ্যন খন কৰা নাই। এলাহ এলাহ কৰোতে কৰোতে কৰোতে কৰোতে
হয় দে, এইবিলাক অ' অফিচিয়েল কাম ন সোনকালে সোনকালে
এ সেইটোৱে, মানে কি তোৰ এটা জামেলা থাকিলে মাথাত সেইটোয়ে লাগি থাকে নহয়, উম। এতিয়া যেনেকে এই ক্ৰেডিট পইণ্টটো মাথাত লাগি আছে।
ক্ৰেডিট পইণ্টটো এতিয়া গোটাব লাগে। অ', হেৰি আৱাজ গোটাব লাগে ইমান ঘণ্টা, আজি তোক কৈছিলে নেকি কিমান ক্ৰেডিট আৰু কিমান হেৰি লাগে?
একোৱে সোধা নাই একেৱে সোধা নাই, ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যনত একোৱে নোশুধে। চেকেণ্ড ৰেজিষ্ট্ৰেশ্যন ৰ টাইমত হে তোক ক লাগিব ক্ৰেডিট পইন্টও লাগিব আৱাৰো লাগিব চব লাগিব।
তেতিয়ালৈকে মানুহকেইটা চেঞ্জ গ'লে আকৌ নালাগা
নহয়, নহয় মানে কি হয় তোৰ এইজন যোনজন এতিয়া তই যোনজনৰ তাত গৈছিলি, সেইজন চেইঞ্জ হৈছে নহয়।
গ'ম পাইছো, এইজন তই যে ৰেজিষ্ট্ৰেশ্যন কৰোটে কুৱেশ্যন সুধিছে নেকি? মোক যে ইমান কুৱেশ্যন সুধিছে ক'ত কৰিছা প্লান্তত
অ', মইতো মইতো চব পঢ়ি মইতো চব চাই চাই গৈছো মানে নাম্বাৰ চাম্বাৰ, তই কৈছিলি নহয় অ' অ' তই কৈছিলি অ', তই মোক সুধিছিলি ছিলি নহয় ঐ কচোন, মই বোলো এই হঠাৎ ইউৰিয়া কিয় সুধি আছে মোৰ ডিউটিৰ টাইমত?
আৰে মই তাক ঠিকেই কৈছো, সি নিজে নাজানে সি মোক কনফিউজ কৰাই দিছে।
উম তাৰ পিছত লাষ্টত মই ভাবিলো এইটো সুধিব নেকি মই একেবাৰে মুখস্থ মাৰি গৈছো আৰু। তাৰপিছত
আৰে যিকেইজনী এ এন এম এ টো পালা নাছিলে ন, এজনী এন এম এ হেৰি যে কৈছিল লে যে তামাৰ দল যে হেৰি দিয়ে বুলি চকা দিয়ে অ', চপকাত দিয়ে বুলি কৈছিলে যে তাৰপিছত বাহিৰ উলিয়াই দিছে।
উম, হেৰি কিন্তু এ এ এই মেমে একো সোধা নাই, মেমে সুধিছা খালি ক'ত কাম কৰি আছে? মই কৈছো মেম ক' পৰা পাচ আউট? তাৰ পাছত মই ক'লো আৰু তাৰপিছত ক'ত কাম কৰি আছা ক'লো কৈছে অ কোনটো ডি পাৰ্টমেন? তাৰপিছত মই কলো অ' অ' ঠিক আছে দিয়া বুলি কৈ চাইনটো কৰি দি দি ভালে হয় ইমান হেৰি নহয়, তাৰ পিছত সেনেকুৱা হেৰি হয়। হৈ কিনে তাৰ পিছত গৈ আহিছো, বহুত ঢেৰ মানুহ। একচুৱেলি কি জান? এই দোকানখন যে আছে।
উম।
তাৰে সেইখন নেপাওঁতে ৰাইট চাইডে এখন দোকান আছে, সেইখনতো কৰে মানুহে নাজানে?
অ', নাজানে চাগে, এইখন মানে সন্মুখত থকা দোকানখনত মানে মানুহ বহুত ভিৰ।
বহুত ভিৰ, সেইখনত ভিৰ নাই, কেইজনেমান অ', আজি কেইজনীমান গৈ কিনে, সেইফালে কৰি আহিছে।
এখন দুখন মান দোকান হ'লে ভাল।
অ', সেইফালে কৰি আহিছে, তাৰপিছত তাইে কৈছে মানে সেইফালে আছে টো এখন দোকান, মানুহে নাজানে কাৰণে তাত ইমান ভিৰ নাই, তাই অকমান বিচাৰিলে ক'ত আছে দোকান, চব কেফেতে চব উ, উম, কম্পিউটাৰৰ দোকানতে হ'ব ন', তাৰ পিছত বিচাৰি তাই সোনকালে হৈ গ'ল।
আৰু যে এই দোকান খনৰ যে ল'ৰাটো, এই মানে সি মানে নিজে পইচা পাবলৈ কি কৰে জান, মোৰতো এন আৰ পি এছটো মই আধাৰ এপ্লাই কৰি থৈছো ন' সি মোক লাষ্টত কি কৈছে জাননে, যে লাইভ ফটো দিব লাগিব হা, তেনেকে কৈছে, কিন্তু কি কৰিছে হা, মানে সি লাইভ ফটো দিয়াই নাই, সি জাষ্ট মোক নহয় পাছপৰ্ট ফটো টাইপ উঠাই লৈছে উঠাই লৈ পেলাই বেকগ্ৰাউণ্ড টো ব্লেণ্ড কৰি পেলাই, সি তেনেকে উঠাই দিছে। এনেকে মোৰেই হ'ল হয়, মই ন, নাভাবিলো, যে হ'ব বুলি, সি আৰু সেইটো কাৰণে এক্সট্ৰা পইচা লৈছে। কিন্তু সেইটো কাৰণেও এক্সট্ৰা পইচা লৈছে সি এশ দেৰশ মান চাগে এক্সট্ৰাকে অনলাইন কৰাতোটো লৈছেই হা, মই মোৰতো এন আৰ টি এছৰ গোটেই ফৰ্মখন মই অনলাইনে মোৰ হেৰিটোতে লেপটপ ফ্লিআপ কৰিয়ে থৈছোঁ। জাষ্ট মানে লাষ্টৰ এটা বস্তু কিবা এটা হোৱা নাছিল হা, তাৰপিছত মোক দিপিকাই কলে নকৰিবা এনেকে। সিহঁতে যদি কৰাই মানে হেৰি হ'ব, কি কয় পিছত আকৌ তাতে যদি ৰিজেক্ট হৈ যায়, মোৰ ভয় লাগে। তাই অলপমান ৰিক্স ল'বলে তাই ভয় খায় ন' তাৰ পিছত অ', তাৰপিছতে উম। সেই, মই আৰু এনেটো মই চব বোলো বস্তু মইটো লেপটপতে নিজে অনলাইন কৰিয়ে থাকো, এইটোও কৰিম, অনলাইন। টো হ'বয়ে। তাৰপিছত হেৰি নাহুতে, সি আৰু মানে পিছত কি কৰিছে, উ, ফটোখন মানে মোক সেই তাতে পাছপৰ্টকে উঠাই সি তাতে সি দিয়াই দিছে বুজিছ, সেইটোতে আৰু মই নকৰিলোঁ লাষ্টত। তাৰ পিছত সি ভাবি, তেনেকে এক্সট্ৰা পইচা লৈছে।
কৈছো, মইতো দুঘন্টা তাতে এনেই লাইন টকেন, চকেন লৈ কিনে লাইন পাতি আছোঁ আৰু। তাৰ পিছত চবে কৈছে, এনেকে, এনেকে, এনেকে, এনেকে কৰে, এনেকে, এনেকে, কৰে, কৰে, কৰে, কৰে। মই তাৰপিছত মাথাত লাগিল, এবাৰ মানে কি এই চন্দিতা বাইদেউক পুৰণা বিল্ডিঙত, চবকে গালি পৰি, গালি পৰি, গালি পাৰি, মাতিছিলে মানে। তাত বহিছিলে নহয়, এই ৰেজিষ্ট্ৰেশচন বোৰ এইবোৰ খুজিছিলে, মই বোলো ৰেজিষ্ট্ৰেশনটো খোজ ছিলে, এনেকুৱা কিবা এটা বস্তুত, ৰ' মই অনলাইন চাই লওঁ, মানে মই এনেকে মাৰিছিলোঁ আৰু ফৰ্গত নাম্বাৰ কেনেকে ৰিকভাৰ কৰিব পাৰি আৰু এন আৰ টি এছ। তেতিয়াতো আহি গৈছে, তাৰপিছত মোৰ কাৰ্ড খন আহি গৈছে, তাৰপা মই সেই ছোৱালীজনী ই, যোনতোৱে কম্পিউটাৰত হেৰি কৰি থাকে, ছোৱালীজনীক ক'লো আৰু, মই কৈছোঁ, ভণ্টি মোৰ তাততো আছে। কৈছে অ', হ'ব, বা আপুনি ইয়াতে ৰখি দিয়ক, মই আপোনাৰ ফৰ্মখন মোক জমা দি দিয়ক, মই হেৰি কৰি দিওঁ। ড্ৰাফটো কটাৰ কাৰণে প্ৰচেছ কৰি দিওঁ, তাৰপিছত কৰি দিছে, মোৰ বেছি টাইম লগা নাই, পাঁচ মিনিট লাগিছে।
অ', আৰু তই যদি ঘৰতো তই দ্ৰাফটো কাটি লৈ যাব পাৰ, মই ৰুমতে দ্ৰাফটো কাটি লৈ গৈছো। পইচা, চইচা দি, ইয়াতে এইটো এছ বি হে ৰি ৱেব চাইডট কউন্সিলাৰ ৱেব চাইডটোট গৈ পেলাই তই তাতে ৰিনিউ ৰেজিছ ট্ৰেশ্যন বুলি এটা অপশ্যনে থাকে, সেই অপশ্যন টোতে তোৰ দুশ টকা লয়।
উম, অ', দুশ টকা দুশ টকা নাই ইয়াতে ইহঁতি কৰাই দিয়াৰ কাৰণে তিনিশ টকা লয়।
অ', এনেই দুশ টকাৰ দ্ৰাফটোত।
জানো।
সেইটো দীপিকাই মোক ইয়াতে কাটায়ে দিছে, হেৰিতটো কাগজ খনৰ পিছতো, খালি কাগজ খন উলিয়াই লৈছো, উ এনে বাকী ইয়াতে কাটি কৰিয়ে লৈ গৈছো।
অ' তাৰ পিছত মানে কি বহুত মানুহ ন মোৰ দুঘন্টা এনেই ৰখিলো, ৰখাৰ পিছত মই ভাবিলো মোৰতো মানে আৰু মোৰ যিমান নম্বত আছিলে ফিফটি নাইন নম্বৰত আছিলে। মই আকৌ দেৰি হৈ যাব, মানে বহুত দেৰি হ'ব। মই বোলো মই দেৰি হ'ব ইমান সময় আৰু ইমান গৰম দিছে বিশ্বাসকৰ তাত থাকিব নোৱাৰোঁ, মানুহবোৰ ইমান হেচা হেচি কৰিছে। তাৰ পিছত মই ভাবিলো, মই চাগে কৰিছো নেকি এবাৰ চাও ৰ চেক কৰি, তাৰ পৰা চাই চেক কৰা হোৱাৰ পিছত মই যেতিয়া দিছো তেতিয়া মানে অ' হৈয়ে আছে, মই গমেই নাপাওঁ সেইখন যে এন আৰ টি এছৰ কাৰ্ড হয়। তাপিছত এনেকে যেটিয়া মোক ক'লো, তেতিয়া তাহাতি ক'লে অ' এইখনে বা হ'ব আপুনি অকণ ৰখি দিয়ক মই কৰি দিছো। তাৰ পিছত সিহঁতে কৰি দিছে ইমান পাঁচ মিনিটটো লগা নাই মানে, পাঁচ মিনিট পাঁচ মিনিট কৰা হোৱাৰ পিছত তাৰপিছত মই আৰু বেছি টাইম নাগিলে, এন আৰ টি এছ খন অ হেৰি খন ওলাই ওপৰত গুছি গ'লো, ওপৰত খালি অকমান হেৰি টাইম লাগিছে, ওপৰত এই হেৰি জনী ৰেজি তাৰ কৰে যে যোনে ৰেজিষ্টাৰ কৰি লিখি থাকে সেইজনী অকমান লেজি। বহুত লেজি। বেছি মানুহ নাই তোক হাৰ্ড অ'
নাছিল নেকি তাত?
নাই, নাই। চন্দ্ৰমালিকা বাইদেউ এইফালে আছিলে।
উম।
সেইকাৰণে হেল্ল'! অ বাইদেউ মানে বেলেগ বাইদেউ মানে কি আজি হেৰি কৰিছিলে। বাইদেউ মানে আজি এই জি এন এমৰ তোমাৰ কপি চেকৰ হেৰি কৰি আছে। সেইকাৰণে এইটোত বেলেগ এজনী বহি আছে। ত' এইজনী বহোতে মানে তাইক কি হৈছে তোৰ এ বাইদেউহঁতে সেইটো কৰা কাৰণে ইফালৰ বেলেগ এটাত বহি থকা কাৰণে ইমানেই লজি ইমানেই লজি তো দহটা মানুহ আহিছে, দহটা মানুহ বহিয়ে আছে তাত। তাই ৰেজিষ্টাৰ এজনৰে ৰেজ মানে নামটো উঠাব পৰা নাই, কৰোতে কৰোতে পিছত মই কৰো দাদা মোৰ ডিউটি আছে অকণমান দিয়ক না সোনকালে, তাৰপিছত সেনেকে কওঁতে তেওঁ দাদাজনে যেতিয়া ভিতৰত সোমাই, তেতিয়াও ধপ পটপকে জল্দি জল্দি হৈ যায় আৰু। পিছত দাদাজনে ফৰ্ম কেইখন লৈ আহি মেমৰ মেমৰ তালৈ লৈ আহিছে তাৰ অ'
এই মেম চাগে নতুন মেম ভাল চাগে হয়নে? মানে সোনকালে মানে আহিছে চাগে উম। আমিতো দুই তিনদিন গৈ ঘূৰি আহিছোঁ।
অ', পুৰা হাঁহি হাঁহি আৰু সেনেকুৱা কথা পাতে মানে মেমে ধুনীয়াকে আৰু হেৰি ক'ত কৰিছা অ', হেৰি অ', কি কয় ক'ৰ পৰা পাছ আউট কৰিছা তাৰপা হেৰি কোন ডিপাৰ্টমেন্ট কৰি আছা তাতে তাৰপা মই ক'লো আৰু এনেকে এনে কে তাৰ পিছত মেমে কৈছে অ', অ', দিয়া দিয়া ঠিক আছে মই বোলো থেংক ইউ মেম বুলি কৈ আহিলোঁ। একো নাই সুধা একো নাই সুধা আৰু টাইম ভিতৰত যে, একদম টাইম লগা নাই ছেকেণ্ডত হৈ গৈছে বুলি ক'লেও ভুল নহ'ব মানে কিন্তু সেই মই এনেই টাইম ৱেষ্ট কৰিলো সেই তলত এন আৰ টি এছৰ। এন আৰ টি এছৰ টাইমতে মই টাইম কৰিলোঁ বেলেগ একো নাই আৰু। এন আৰ টি এছ খন কি অনলাইন কৰিব নোৱাৰি নেকি?
অ', দে কৰি ল'ম আৰু। কে আছে হ'ব দে, তই আম্বুবাচিত যাবি নে কি?
এ নাৰ
অ', দে হ'ব দে, ঠিক আছে তই আহিলে ফোন কৰিবি উম, দে বাই বাই উম, উম।